অঁ শুনিছো শুনিছো কি কৰিছা
আছো এই মাত্ৰ ভাত খাই উঠিলো তুমি কি কৰিছা।
এই মইয়ো অলপ আগে আগে ভাত খাইছিলো
আচ্ছা
কি তাকে আজি মানে তোমাৰ কলেজলৈ গৈছিলো ৰাতিপুৱাকে।
হয়
ত' তাৰ পৰা আগতে দেখিলো গোটেই ৰাস্তাৰ কাষত মানে তোমাৰ গোটেই জাবৰ জোথৰ পেলাই ৰাখিছে গোটেই দেখিয়ে বেয়া লাগি গল মানে আৰু মানে যি গেলা পথ গোন্ধালে মানে তোমাৰ একদম মানে একদম মানে দেখিয়ে মানে মনটো বেয়া লাগি গল মানে আহি থাকোতে মানে
হয়
তাকে বুলি ভাবিছো আজি অলপ মানে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়তে অলপ কথা পাতো নেকি
হয় নিশ্চয় কথা পাতিব পাৰি এইটো এটা বহুতে ভাল বিষয় হয় ময়ো সেইটো মানে লক্ষ্য কৰি থাকোঁ যিটো কথা তুমি ক'লা ময় কলেজ কলে সেইটো দেখিয়ে থাকোঁ প্ৰায়ে মানুহে যিহেতু নিজৰ ঘৰখন পৰিষ্কাৰ ৰাখে পৰিষ্কাৰ ৰাখে কিন্তু বাহিৰৰ ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখাৰ্ষত ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে তেওঁলোকে অকল নিজৰ ঘৰখনে পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে সেয়েহে মানে মানে বাহিৰৰ ঠাইবোৰ গোটেই অপৰিষ্কাৰ কৰি ৰাখে তেওঁলোকে
হয় হয় মই লক্ষ্য কৰিছো তোমাৰ আহ মই লক্ষ্য কৰিছো যে বহুতো মানুহে কি কৰে নিজৰ ঘৰৰ যিবোৰ জাবৰ জোথৰ আছে ন সেইবোৰ তোমাৰ ৰা ৰাতিপুৱা কোনো। মানে এনেকুৱা বহুত মান লক্ষ্যণ আছে ৰাতিপুৱানো নুঠুতে মানে কি কৰে সেইখিনি যাব কখ খিনি গৈ পেলাই ৰাস্তা ঘাটি পেলাই থৈ আহে মানে।
হয় একেবাৰে সঁচা কথা কৈছা তুমি।
হয়।
আৰু যাতে মানুহৰ চকুত নপৰে মনে মনে গৈ পিনে পেলাই থৈ আহে কিন্তু পিছত কেতিয়াবা দেখা দেখা গলেও সিহঁতে আৰু বেলেগক আৰু আঙুলিয়াই দিয়ে যে কিয় ইয়াতে জাবৰ জোঁথৰ পেলাইছে
তাকে তোমাৰ আকৌ চাবা নদ নদীবোৰ বা জান জুৰি যিবোৰ আছে তাতে গৈ পেলাই পেলাব বহুতেই
হয় তাৰ ফলত মানে নদীৰ পানীও বহুত দুখ দূষিত হয় আহ য আৱৰ্জনাবোৰ মানে তাতে জমা হৈ যায় গোটেইবোৰ যাৰ বাবে জলজোৱা প্ৰাণীৰো বহুতো অসুবিধা হয়
হয় আৰু আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল চৰকাৰ বা পৌৰসভাৰ দায়িত্ব নহয় প্ৰতিজন নাগৰিকেও নিজৰ দায়িত্ব পালন কৰিব লাগে দিয়াচোন
যে মানে জাৱৰ জাৱৰ জোঁথৰবোৰ যতে ত'তে নেপেলাও তেন্তে পৰিৱেশখন পৰিষ্কাৰ বুলি ৰাখিব পৰা যায় কিন্তু এইটো মানুহে যিহেতু নিজে চিন্তা নকৰে। যে জাবৰ জোঁথৰবোৰ। অ য'তে ত'তে পেলাব নালাগে। গেম। য'তে ত'তে আৱৰ্জনা জমা কৰিব নেলাগে আহ মানুহ এই কামবোৰ আ পৰিবেশ। পৰিবেশ টো ভালদৰে পৰিষ্কাৰ কৰি ৰখাত। ত মানুহৰে দায়িত্ব আৰু আহ পৰি পৰিৱেশখন ধ্বংস কৰাৰো একেবাৰে মানুহৰে দায়িত্ব বুলি ক'ব পাৰি।
হয় আৰু তোমাৰ আজিকালি যিহেতু আমাৰ ৰাস্তাই ঘাটে দাচ চিণ সমূহতোত থাকেই তাতে জাবৰ- জোথৰত পেলালে আমি পৰিৱেশ মানে আহ পৰিৱেশ পৰিচ্ছন্নতা কৰাত আমি বহুত ধৰণে সহায় কৰিব পাৰো। আৰু তোমাৰ যিহেতু আজি আজিকালি চৰকাৰৰ তোমাৰ এই জাবৰ জোখৰ পেলোৱা গাড়ীবোৰ আহে যে? গাড়ীবোৰ আহে নহয় তে অ তাত তেত এ তেওঁলোকে জাবৰ - জোথৰবোৰ আহ গোটেই জমা কৰি পেলাই লৈ যায় আৰু তাক নষ্ট কৰিব গতিকে সেই সেই জাবৰ -জো মানে মই ভাবো যে আহ মানুহে নিজৰ যি যিবোৰ ঘৰ পেলনীয়া বস্তুবোৰ সেইবোৰ ডাছ ডাষ্টবিনত জমা কৰি ৰাখিব লাগে আৰু সদায় যিহেতু সেইখন গাড়ী আহে গতিকে এত এই পৌৰসভাৰ ফালৰ পৰা যোনখন জাবৰ - জোথৰ পেলোৱা গাড়ী আহে তাত গৈ পেলাই অ জমা দিব লাগে আৰু মানে এনেকে ৰাস্তাই ঘাটে পেলালে অসুবিধা হয়, তোমাৰ তাৰোপৰি অ হয় আৰু তোমাৰ তাতে হেৰি বহুতো ৰোগ বিয়পিব পাৰে তাৰ পৰা।
হয় একেবাৰে সচা কথা কৈছা তুমি মানে অপৰিষ্কাৰ পৰিৱেশে যেনেদৰে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই সেনেদৰে এ ঠিক একেদৰে মানে পৰিষ্কাৰ পৰিবেশেও স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই আৰু অ অপৰিষ্কাৰ ঠাইত মানে বহু ধৰণৰ যেনেকে তুমি কলা ৰোগ বিয়পিব পাৰে। বিশেষকৈ মাখি হওক, মহ হওক বা বেলেগ বেলেগ অন্যান্য আ কীট - পতংগ আহ সেইবোৰে অপৰিষ্কাৰ ঠাইত বাঢ়ি উঠে আহ যাৰ ফলত মানে এইবোৰ আহি আমাৰ খোৱা বস্তুত পৰিলে বা মহে আহি আমোক আমাক কামুৰিলে আমাৰ ডেংগু মেলে দিয়াই বিভিন্ন ধৰণৰ ৰোগবোৰ হ'ব পাৰে যেনেকে আজিকালিতো শুনাই পাই থাকে বহুত ধৰণৰ ৰোগ হৈ থাকে এই দেম অপৰিছ অ অপৰিষ্কাৰ হোৱাৰ বাবে নহয়নে বাৰু?
হয় হয় ঠিকে কৈছা তুমি মই ভাবো সেইটো কাৰণে তোমাৰ ঘৰ, বিদ্যালয়, কলেজ, বজাৰ সকলো ঠাই পৰিষ্কাৰ কৰি ৰখা উচিত।
হয় হয় একেবাৰে সঁচা
আৰু তাৰোপৰি মই তোমাৰ ৰাতিপুৱা উঠিয়ে তোমাৰ প্ৰতিদিনে মই আহ গা পা ধোৱাৰ আগতে নিজৰ ঘৰটো বা নিজৰ কোঠাটো বা, নিজৰ কোঠাটো মানে পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰো অ, কোঠা তোমাৰ পৰিষ্কাৰ থাকিলে পঢ়া শুনাত। মন বহাই দিয়াচোন।
হয়, একেবাৰে সচা কথা কৈছা আৰু মানে মইো একে। কাম কৰো যে, মইো নিজৰ কোঠাটো ৰাতিপুৱা উঠি সোনকালে পৰিষ্কাৰ কৰি থওঁ পৰিষ্কাৰ থাকিলে মনটোও ভালে লাগে ন। আৰু যেনেকে তুমি কলা। পঢ়া শুনাতো মন বহে আৰু। পৰিষ্কাৰ পৰিৱেশটো থাকিলে তেতিয়া নিজৰ নিজকে কিবা সতেজ সতেজ টাইপ লাগে, যিকোনো সতেজ সতেজ যেন লাগে, যিকোনো কাম কৰিবলৈ মনটো আগবাঢ়ি আহে কিন্তু অপৰিষ্কাৰ পৰিৱেশত মানে নিজকে যেন এনেকুৱা লাগে যেন বেমাৰী হৈ আছো বা কিবা ৰোগ। ৰোগ ৰোগে ধৰিছে বা, সেনেকুৱা মানে নিজৰে সেনেকুৱা এটা অনুভৱ হয় নহয়নে বাৰু?
হয় ঠিকে কৈছা, স এই কথা খিনি মই ভাবো যে উ আমি আৰু পঢ়াত মন তেতিয়াহে বহিব যেতিয়া আমি পঢ়া কোঠালো। আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন থাকে যদি ই। এ, যদি মানে ইফালে সফালে জাবৰ জোখৰ পৰি থাকে বা, কিবা অ বিশৃং। থাকে ৰুম তাক মানে তেতিয়া মানে আমাৰ পঢ়া শুনাত মানে মন নয় ভালদৰে। আৰু, হয়। আৰু তোমাৰ মই ভাবো যে এ স্ক। মানে স্কুলৰ পৰা যদি ছাত্ৰ ছাত। ছাত্ৰী বোৰক। এই বিষয়ে সজাগ কৰা হয়, তেন্তে ভৱিষ্যতে ভাল পোৱা যাব ভাল ফল পোৱা যাব তাৰমানে।
হয় একেবাৰে সঁচা কথা কৈছা তুমি।
যিহেতু তোমাৰ সৰুৰে পৰা শিকা। অভ্্যাস অভ্যয়াসবোৰ জীৱন জুৰি থাকে আৰু
পৰিষ্কাৰ অভিযানত অংশগ্ৰহণ কৰিছানে?
আহ এবাৰ মানে কি হৈছিলে আমাৰ গাঁৱত আহ এনেকে পৰিষ্কাৰ অভিযান হৈছিলে আজিৰ পৰা কিছু বছৰৰ আগতে। অ, ত তেতিয়া। মানে আমি, ৰাস্তা খেলপথাৰ আৰু নামঘৰ চৌপাশবোৰ এইবোৰ আমি। পৰিষ্কাৰ কৰিছিলো মানে সকলোৱে মিলি জুলি।
হয়, আচ্ছা আৰু তেতিয়া কেনে লাগিছিলে? নাই।
অ, বহুত ভাল লাগিছিলে তোমাৰ নিজৰ কামৰ ফল নি চকুৰে দেখা পাইছিলো ঠাইখন আগতকৈ বহুত ধুনীয়া লাগিছিলে আগতে ধৰা অলপ অ জাবৰ জোথৰ আৰু গছৰ পাত পাত চাত এনেকে পৰি আছিলে আৰু মানু আহ তোমাৰ প্লাষ্টিকৰ নানা নানা বস্তু বোৰ। পৰি আছিলে, আহ যেতিয়া আমি চাফা কৰিছিলো গোটেই জেগা খিনি মানে বহুতে ধুনীয়া লাগিছিল মানে। চাৰিওফালে চাফ চাফ চিকুণতা দেখি পেলাই মানে মনটো মানে একদম ভাল লাগি গৈছিলে মানে।
হয়।
অভিজ্ঞতা আছে নে?
আহ মোৰো আছে তেনেকুৱা অভিজ্ঞতা, আচলতে আমি স্কুলৰ মোৰ বিদ্যালয়ৰ ফালৰ পৰাই পৰিষ্কাৰ অভিযানত গৈছিলো এবাৰয়া। মানে আমি যিখন খেল পথাৰত খেলেল ধ মালিক। কৰো তাতে এপিয়াৰ। মানে, কোৱাৰটাৰৰ কাষতে আছিলে আমি যেতিয়া খেল ধেমালি কৰিবলৈ যাওঁ গোটেই পথাৰখন মানে একেবাৰে লেতেৰা কৰি ৰাখে। এ তেতিয়া আমি বিদ্যালয়ৰ ফালৰ পৰাই আমি পৰিসকাৰ অভিযানত অংশগ্ৰহণ কৰি গোটেই পথাৰখন মানে আহ খেলিবলৈ উপযুক্ত কৰি তুলিছিলো ধুনীয়া। চৌপাশ পৰিষ্কাৰ কৰিছিলো, মানে গোটেই লগ লগৰ লগত মানে কামবোৰ কৰি বহুতে ভাল লাগিছিলে।
ঠিকেই আছে, আৰু তোমাৰ এনে ধৰণৰ কাম বোৰে সমাজৰ মানুহকো উ উৎসাহিত কৰে দিয়াচোন।
হয় হয়, একেবাৰে সঁচা কথা কৈছা তুমি, যেতিয়া কিছুমান মানুহে মানে সেই কামবোৰ আৰম্ভ কৰে আনেও তেওঁলোকক দেখি মানে সেই কামটোৰ প্ৰতি আগ্ৰহী হৈ যায় বেছি তেতিয়া ব আনেও সেই কামটো অংশগ্ৰহণ কৰিলে তেতিয়া যিটো কাম মানে কৰিবলৈ অলপ কঠিন হয়। সেই কামটো আৰু বেছি সহজ হৈ পৰে নহয়নে বাৰু।
হয় হয় ঠিকে কৈছা কিন্তু তুমি চাবা মানে এতিয়াও কিছুমান মানুহ আছে। আমাৰ সমাজত এতিয়াও কিছুমান মানুহ আছে যিবোৰ মানে তোমাৰ এতিয়াও সচেতন নহয় তোমাৰ জাবৰ পেলৰ বাবে ডাষ্টবিন থাকিলেও তেওঁলোকে ব্যৱহাৰ নকৰে মই যিটো ক'লো এ তেওঁলোকে। ডাষ্টবিনতটো থাকিব ডাষ্টবি। ডাষ্টবিন তেওঁলোকে মানে ৰাস্তাত যদি গৈ আছে, ৰাস্তা দি যদি গৈ আছে, চাইদত ডাষ্টবিনটো আছে তেওঁলোকে বা অলপ কষ্ট কৰি গৈ পেলাই ডাষ্টবিনতে বস্তুখিনি পেলাও। তেওঁলোকৰ যিখিনি পেলনীয়া বা তেওঁলোকে ধৰা চিপছ খালে বা কিবা খালে। সেইবোৰ যিবোৰ পেকেট। পানী বটলটোৱে খালে, পানী বটল বা চিপছৰ যিবোৰ পেকেট সেইবোৰ তেওঁলোকে ডাষ্টবিনত গৈ মানে পেলাবলৈ মানে তেওঁলোকে মানে কি আলসুৱা অনুভৱ কৰে মানে তেওঁলোকৰ এলেহুৱা ভাৱটো জাগি উঠে। তেওঁলোকে কষ্টৰ নিচিনা পায়, ত' তেওঁলোকে কি কৰে ৰাস্তা দাঁতিতে মানে তোমাৰ সেইখিনি পেলাই থৈ গুচি যায়গে।
হয়, একেবাৰে সঁচা কথা কৈছা।
আৰু মই ভাবো এই সেইকাৰণে সচেতন বৃদ্ধি সচেতনতা মানে বৃদ্ধি কৰাটো অতি অতিকৈ প্ৰয়োজন। তোমাৰ বিভিন্ন সভা-আলোচনা আৰু প্ৰচাৰৰ জৰিয়তে মানুহক বুজাব লাগিব।
হয়, একেবাৰে ঠিক কথা কৈছা মইয়ো দেখা পাই থাকো যে মানুহে। পানী খাই খালি বটল। ৰাস্তা কাষতে পেলাই থৈ যায়, আনকি তেওঁলোকৰ চকুৰ সন্মুখতো ডাষ্টবিন টো তেওঁলোকে থকা দেখা পায়। তথাপিও ডাষ্টবিনলৈ যাই তাতে মানে বটল টো পেলাবলৈ তেওঁলোকৰ এলাহ, এইবোৰ মই বহুত। দেখা পাই থাকো আৰু প্লাষ্টিকৰ ব্যৱহাৰ মই ভাবো যে প্লাষ্টিকৰ ব্যৱহাৰো মানে কমাব লাগে। আৰু প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশৰ বাবে অতিকে ক্ষতিকাৰক হয়। যিহেতু প্লাষ্টিক মাটিৰ লগত মিহলিাই নাযায়, এইবোৰে মানে মাটিৰ সাৰো অ' ধ্বংস কৰি পেলাই যিখিনি। সাৰ মাটিত থাকে, যাৰ বাবে মানে যিখিনি সাৰ গছ- গছনিৰ বাবে ফলপ্ৰসু হয় সেইবোৰ মানে গোটেই সাৰবোৰ ধ্বংস কৰি পেলাই আৰু প্লাষ্টিকে মানে আবৰ ই নলা-নৰ্দমা বিলাকত জমা হৈ পিনে তাৰে পানীবোৰ আৰু। বিষাক্ত কৰি পেলাই নহয়নে বাৰু।
একদম ঠিক কৈছা, তুমি প্লাষ্টিক যিহেতু সহজে নষ্ট নহয়, আৰু ই মাটি তোমাৰ পানী দুয়টাইো। দূষিত কৰে কিন্তু আমি যদি তোমাৰ প্লাষ্টিক। প্লাষ্টিকৰ বস্তুৰ ঠাইত যদি কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰো তেন্তে মই ভাবো প্লাষ্টিকৰ ব্যৱহাৰ। কিছু পৰিমণে কমিব আৰু।
হয়, একেবাৰে সঁচা কথা আমি মানে এই পদক্ষেপ লোৱাটো বহুতে দৰকাৰী। কাৰণ সৰু সৰু কামৰ জৰিয়তে যিহেতু ডাঙৰ পৰিৱৰ্তন আহে অহ সেইবাবে মই ভাবো যে, এই অহ পদক্ষেপটো আমি আৰম্ভ কৰা উচিত।
তাকেই আৰু তোমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল স্বাস্থ্যৰ বাবে নহয় দিয়াচোন, ই আমাৰ ব্যক্তিত্বকো প্ৰতিফলিত কৰে।
হয়-হয়, একেবাৰে সঁচা কথা।
তোমাৰ এজন পৰিষ্কাৰ মানুহক সকলো সন্মান কৰে তাৰপৰি তোমাৰ পৰিস্কাৰ পোচাক, পৰিষ্কাৰ ঘৰ আৰু পৰিষ্কাৰ আচৰণ থাকিলে মানুহে ভাল পায় আৰু ভাল।
হয়-হয়-হয় একেবাৰে সঁচা কথা কৈছা যে। আমাৰ দেশকো পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ আমাৰ সকলোৰে সহযোগিতা থাকিব লাগিব, আমি যদি সকলোৱে সহযোগ নকৰো তেনেহলে আমি আমাৰ দেশখন আমাৰ আমি আমাৰ সমাজখন পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিব নোৱাৰো।
ঠিকেই কৈছা তুমি আমি। কেৱল চৰকাৰৰ ওপৰত নি-নিৰ্ভৰশীল। নিৰ্ভৰ কৰিলে নহ'ব প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব বুজিব লাগিব। তোমাৰ প্ৰতিজন ব্যক্তিয়ে যদি অ', - অ'। তাকে এই প্ৰতিজন ব্যক্তি যদি নিজৰ দায়িত্ব বুজে তেতিয়াহে আমি পৰিষ্কাৰ-পৰিচ্ছন্ন। টা বজাই ৰাখিব পাৰিম।
হয়, একেবাৰে সঁচা কথা কৈছা তুমি।
তাকে আজি এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল দিয়াছো। যে তুমাৰ পৰিষ্কাৰ-পৰিচ্ছন্ন। তা আমাৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ।
সঁচাকে তুমি ঠিকেই কৈছা বাৰু আজি মানে মোৰ ভাল লাগিল তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি।
মোৰো, মোৰো বহুত ভাল লাগিলে। বাৰু, বাৰু পিছত আমি এনেকুৱা অ' এ এনেকুৱা। বিষয়ত এদিন আৰু কথা পাতিম বাৰু। ঠিক আছে অ' ধন্যবাদ।
হয়।